হেল্ল'!
আহ
অহ কি কৰি আছা? উম মই এনেই। আচ্ছা আচ্ছা, মই এনেই ভাত খাই আহিছো আৰু।
আচ্ছা ভাত খালাই নেকি?
অ খালো এতিয়া মায়ে বনাইছিলে।
অ কিয় খালা
মই তোমাৰ এনে ভাজি ভাত খাইছো পাপৰ আৰু নেমু দি গৰমত নি মটো ভাল ন। পেটতো ঠাণ্ডা কৰে তুমি কি খাইছা তুমিতো খোৱা নাই বাৰু কি বনাই আছ এনেই
মই তোমাৰ মাদাৰে জানিব। সোমইতো যোৱা নাই পাকঘৰত তেনেকৈ।
আচ্ছা তোমাৰ এনে খবৰ কাতি ভাল।
আছো আৰু দিয়া কি কৰবা ইমান। গৰমত এনে আৰু পৰি পৰি গৈ আছে আৰু দিনবোৰ।
সেইটোয়ে সেইটোয়ে, ঠিকে আছে দিয়া বাকী তোমাৰ খেতিবোৰ কেনেকুৱা চলি আছে।
আছে ফ্লাৱাৰ বিলাক তোমাৰ হোৱাগে নাই ঠিক মানে ফুল চুল ওললা। উলাইছে আৰু।
আচ্ছা, মানে তোমাৰ কি কি ফুল ৰোৱা এনে তোমাৰ খেতিটোত?
আহ তোমাৰ এইটো খেতি বুলি নহয় আৰু। মানে লাইক কি ক'ম ব দিয়া ত হেৰি মই তোমাৰ চিজন ফ্লাৱাৰ খিনিত হয়। তাৰপিছত আৰু তোমাৰ যোনটো হা।
অহ।
ফিৰি হয় সেইটো। অ ত' হেৰি মোৰ মানে উ মানে কথা অ চৰি চৰি। ত মই মানে চব ফ্লাৱাৰে চাওঁ তাৰপছত বিশেষকে তোমাৰ এতিয়া লিলিটো যেনেকে তোমাৰ ডিমাড। চলি আছে ধক বা তোমাৰ চানফ্লাৱাৰ বেছিকে ডিমাণ্ড চলে ত মে তেনেকুৱাবিলাক? যিহটো বুকে মোৰ তাত অৰ্ডাৰ আহে ন। তাৰ মানে বকেত যোনটো হাইচ আৰ্ডাৰ আহে আহে ত সেইটো ফুল বেছিকে কৰোঁ আৰু। ৰ'জ, লিলি হওক
আচ্ছা। সেইটোৱে মানে মানে তো তোমাৰ বেছি তো তোমাৰ ৰজ লিলি টো আৰু ছানফ্লাৱাৰ আহিলে।
উম টিউলিপো আহে টিউলিপটো ইমান নাহে।
আচ্ছা আচ্ছা এনেই তোমাৰ গ্ৰীণ হাউচটোতে ৰোৱা ন এইবিলাক।
উম তাতে ৰু এক্সট্ৰা আৰু মানে ইমানো ডাঙৰ। মোৰো হোৱা নাইতো, তমানে যদি উম মানে মোৰ বিজনেচটো আৰু অলপ যদি ডাঙৰ হয়, বিজনেচ মানে কি আৰুটো সৰু সুৰা বিজনেছটো। যদি এইটো ডাঙৰ হৈ যায়, তেতিয়া মানে মই মানে ক'ৰবাত মাটি-চাতি কিনিম আৰু ভাল। যিহেতু আমাৰ মাটিটো সাৰুৱা ন', পুৰা মানে ফ্লাৱাৰখিনিৰ কাৰণে আমাৰ পুৰা উপযুক্ত, হা। তো সেইখিনি কাৰণে মানে মই বেলেগ চাই- অ' মানে ঠাই চুজ কৰা নাই মানে এইখিনিয়ে মানে লৈ আছো আৰু।
অ' আচ্ছা - আচ্ছা - আচ্ছা। ঠিকে আছে দিয়া বাৰু।
অ' তোমাকো ফ্লাৱাৰ লাগিলে ক'বা। মই বনাই দিব পাৰিম বুকে-চকে। মই আজিকালি অৰ্ডাৰ লওঁতো, মানে ফ্লাৱাৰ যোনে- যোনে, কিনে- কিনে আৰু নাৰ্চাৰীৰ নিচনাকে তাৰছত এখন মানে মই নাৰ্চাৰীয়ে কৈ আছিলোঁ কিন্তু, মানে কি হ'ল হেৰি কিছুমানে বুকেবিলাক অৰ্ডাৰ দিয়ে ন', তো মা নে সেইটো কাৰণে অ'- নাৰ্চাৰীটো থওঁ আৰু ইমানো মানে নাৰ্চাৰী বুলি ক'ব নোৱাৰি আৰু ইটো। লাইক ফুলবোৰো কোনোবাই পচন্দ কৰিলে, কিনি লৈ যায়। তো মানে তেনেকুৱা আৰু।
আচ্ছা -আচ্ছা আমাৰেতো তোমাৰ এইটো ফ্লা - ফ্লাৱাৰৰ খেতিটো নাই বাৰু, কিন্তু আমাৰ তোমাৰ হেৰি খেতি কৰোঁ আমাৰ, চাউলৰ খেতি আৰু আও- আলু খেতি কৰোঁ। ঘৰৰ পিছতে আছে মা
চাউল মানে ধান
ধানৰ খেতি
কি - কি ধানৰ খেতি কৰা তুমি?
তোমাৰ এইটো ভাঙা চাউলটো ঠিক আছে আৰু তোমাৰ অহ, ভাঙা চাউল এটা চাউল হয় মানে এইটো ইমান এটা ইমান ফেমাচ হোৱা নাই আৰু চাউলটো। ছো। নহয় - নহয়, এইটো নামটোৱে ভাঙা চাউল। মানে আৰু চাউলটো যেনেকে নৰ্মেল দীঘল - দীঘল হয় ন'? এইটো মানে ভাঙা - ভাঙা হয়। গম পাইছা? অহ সেইটোয়ে চাউলটোৰ নিচিনা অহ সেইটো টোৱে। কিন্তু নামটো আৰু বেলেগকে দিছ এ আৰু এইটো ভাঙা চাউল বুলি। অ' সে টোৱে। মানে এইটো চাউলটো তোমাৰ যেনেকে বেলেগ চাউল আহে, তেনেকুৱাই। মানে এইটো কি কৰে, এইটো অলপমান ভা ভাঙি দিয়ে আৰু, যেতিয়া আনে ন'। কাটে বস্তুটো। ধানটো পৰা চাউলটো ওলাই, তেতিয়া কাটি দিয়ে, অলপমানি। ছো এইকাৰণে ভাঙা চাউল বুলি কয়। আৰু তোমাৰ ভাঙা চাউল কৰোঁ আৰু যে কন্ট্ৰলৰ চাউলবিলাক যে হয়
উম -উম
কৰ্ণটলৰ চাউলবিলাক ৰো- ৰুই পেলাই এইটো গভৰ্মেণ্টত দিওঁ। গভৰ্মেন্টে মানে যোনবিলাক মানে মানুহ আছে, যাৰ ৰাছন কাৰ্ড আছে, সিহঁতক দি দিয়ে আৰু। অহ, তেনেকুৱা মানে আমাৰ গভৰ্মেণ্টে মানে গভৰ্মেণ্টৰ কাম কৰোঁ আমি বস্তুটো, ঠিকে আছে। বাকী অহ, ঘৰত খাবলেতো আমি ঘৰত খাবলেতো এইবিলাক চাউল ইমান এটা নলও আমি মানে কিনিয়ে আনো। মানে আমিতো কন্ট্ৰলৰ চাউল খাব নোৱাৰো ন 'আমাৰ অভ্যাস নাই
হেৰি তোমালোকে জহা চাউলো কৰিব পাৰা তো। জহা চাউলতো বহুত ডিমাণ্ড বেছি, যিহেতু তাৰ মানে কি, এক কেজি চাউলৰ দামটো আই গেচ ছিক্সটি- ছিক্সটি ফাইভ মানতটো হয়ে।
অ' সেইটোতো হয়।
তাৰ তুলনাত তুমি যোনটো আমাৰ আটাইতকৈ সৰু চাউলটো মানে ধানটো মা কিমধুৰী সেইটো কৰিব পাৰা। তাৰপাছত আৰু বিশেষকে তোমাৰ বিহু ছিজন জনত। তোমাৰ কলা বৰাটো আৰু বগাটো হয় বাৰু বৰা চাউল তো মানে বিহুজনত বহুত ডিমাণ্ড ন' তুমি তোমালোকে তেতিয়া সেইটো খেতি কৰি মানে বিকব ভাল ধৰা যোনে - যোনে এতিয়া পিঠা বনায়, সিহঁতেতো চাউলো তোমালোকে যদি অকমান হোলছেল ৰেটত টাইপ দি দিয়া মানে সিহঁতেতো ল'ব ন' জুনে যাৰ মানে হেৰি এইবিলাক কি- কি কয় পিঠাৰ মানে যোনবিলাক বিজনেছ আছে ন' আমি এতিয়া মানে তোমাৰ জহা চাউলটো আমাৰ মাহাহতি বনাই ন' বিক্ৰী কৰে বিহু টাইমত। ত 'মানে বহুত দাম লয় জহা চাউলটোত, আমি মানে আমাৰ যিহেতু খেতি মানে আমি নিজে নকৰো আধিলে দিয়া হয় ন তই মানে সিহঁতক কৰিব দিওঁ আৰু তোৰ মানে বেছি নপৰে তোমাৰ দুই কুইণ্টেল মান ওলাই আৰু
আচ্ছা ঠিকে আছে তিমানো ঠিক আছে আৰু মানে আমাৰ এইটো নহয় কি আমি ভঙা চাউল আৰু কন্তলৰ চাউলেৰে কৰো আমাৰ মানে বৰা চালতো জানো ন, আমাৰ বিহু কাৰণে মানে বহুত ফেমাচ হয় চ। ' আমি জহা চাউলটো আৰু বৰা চাউলটো বনাও মানে মানে এইটো ৰুও মানে সেইটো মানে বেছি নৰো, খালি আমি ইমানটো ৰো কি বিহু সময়ৰ কাৰণে হৈ যায় আৰু মানুহবিলাক ক আৰু আমাৰো হৈ যায় আৰু অ তেনেকে কৰো আৰু বেছি ভাগ মানে কন্ট্ৰলৰ চাউলটো কৰিব লাগে কিন্তু মানে সেইটো আমি গমেন্টে দিছে কাম টো গভমেন্টৰ কামটোতো কৰিবই লাগিব ন।
উম উম তাকে
তে মমাৰ ভঙা চাউলটো আৰু তোমাৰ কণ্টলৰ চাউটো বেছি ৰুও মানে আৰু বুজিছা সেইটোৱে বাকী এতিয়া মই তাৰপা আহিছো খেতি পা মানে কি হৈছে তিনি চাৰি দিনৰ পৰা মানে যোনবিলাক কাম কৰে ন কাম কৰা মানুহ বিলাক অহা নাই আহিব বিচৰা নাই জানো কিয় এজনে কৈছে কি তোমাৰ সিন্তৰ জ্বৰ উঠিছ আৰু এজনে কৈছে আমাৰ কিবা ফেমিলি প্ৰব্লেম হৈ আছে এইকাৰণে আহিব পৰা নাই টো এতিয়া মা দেউতা আৰু মোকে লাগিব কাম কৰিব নোখোজিছো বুজিছা ইমান
উম, এই নহয় এনেই তোমাৰ ছিজনটো অকমান গৰমতটো বেছি পৰা হৈছে নাই এতিয়া সেইকাৰণে এনেকোৱাত কিছুমানৰ বেমাৰ হয়ও বাৰু এইটো চিজনত বেলেগ মানুহ ৰাখি দিবা তোমালোকৰ তাত। তেতিয়া হেল্প হৈ যাব ন
নহয় বেলেগ মানুহতো ৰাখিলো হয় কিন্তু মানে সিহতে চাৰি বছৰৰ পৰা আমাৰ লগতে কাম কৰি আছে ন, এতিয়া আমি বেলেগ ৱৰ্কাৰছ ৰাখিলে কাম কৰা মানুহ সিন্তুটো বেয়া পাব ন।
সিহঁত এত যোন কেইদিন মানে নাহে, তাৰ সলনি মানে তোমালোকে বেলেগ মানুহ থ'ব পাৰিবা ন তেতিয়া তাত।
অ সেইটো সেইটো এইটো কৰিব পাৰি বাৰু মানে আমাৰ দেতাও কৈছিলে কি সিঁহতে নাহিলে কালিও মানে ত' আমি সিহতক সুধি লম কিমান দিনৰ ছুটি লাগে আমি দি দিম, তাৰপিছত পইচাটোও কাটিম বাৰু সেই কেইটা দিন আৰু তুমাৰ বেলেগ কাম কৰা মানুহ মাতি দিম আৰু সেইকেইটা দিম যোনমান নাহে সিহতে ন। আৰু বেলেগ মানুহবিলাকে এনে ভালকও নাচায় দিয়া, যেনেকে এইতে এইখিনি যে আমাৰ কাম কৰা মানুহবিলাক আছিলে এইখিনি মানে ভালকে চাই দিয়ে আৰু চাউলটো ভালকে কাম বিলাক কৰে, বেলেগ মানুহ ভালকে নকৰিবও পাৰে ন এ
উম উম হয় হয় নিজৰ মানুহখিনিয়ে মানে সদায় কৰি থোৱা খিনিয়ে জানিব ক'ত ক'ত কি কি কৰিব লাগে ন সিহঁতেটো।
সেইটোয়ে কথা সেইটোয়ে
এইটোতো আৰু দুদিনমানলৈ পাছলৈ চাগে তোমাৰ আগষ্ট মানলৈকে ধান কাটিবলৈ হৈ যাব। নে আগতীয়া ধানো দিয়া তোমালোকে
অ আগতীয়া ধানো দিও মানে এতিয়া যোনবিলাক চাউল হৈ যায় ন সেইখিনি আৰু কাটি দিওঁ আৰু।
নহয় নহয় নহয় ধানতটো আগতীয়া ধানটো দিয়া নে নিদিয়া সেইটো কৈছো
আগতীয়া ধানটো নিদিওঁ মানে যোনবিলাক মানে আগষ্টত কটা ধানটো সেইখিনিয়ে দিওঁ আৰু বুজিছা? অহ অ সেইটোৱে কথা বাকী তোমাৰ অ হেৰি তোমাৰ মই আৰু মোক খা মাটি অলপ আছে, মই ভাবিছো এনেকে মানে ফুল ৰুম বুলি।
পাৰা পাৰা। যিহেতু এতিয়া আজিকালি বকে ইমান ডিমাড ন তোমাৰ এটাৰ বকীত তিনিপা ফুল দিলে তোমাৰ সেইটো চাৰে চাৰিশ
অ সেইটোৱে সেইটোৱে আৰু মানে যোনবিলাক তুমি যে কৈছা ছানফ্লাৱাৰ ৰ'জ আৰু এইটো তুলি পাৰ কিবা আছে ন সেইখিনি ৰুম বুলি ভাবিছো আৰু
অঁ ৰুবা ভালকে যদি চোৱা আৰু তোমাৰ ফুলখিনি ভালকৈ উঠিব ন তেতিয়া। আৰু তোমাৰ লাইক প্ৰথমতে নাৰ্চাৰী টাইপ খুলিবা তেতিয়া মানুহে কিনিব আহিব নাই কিন্তু বকে বিজনেচটো চাইড বিজনেচ
অ সেইটোয়ে আৰু মানে আমাৰ এনে ম টো পৰি আছে ন সেইকাৰণে তুমাৰো ফুল ৰোৱা ন সেইকাৰণে ভাবি আছো কি ফুলে ৰুম বুলি চ' ইটোয়ে আৰু সেইটো মানে মই নিজৰ বিজনেচ এটা বনাই ল'ম এইটো মাটি বিজনেচো তোমাৰ চাউলৰ বিজনেচটো মা দেউতাহতৰ ন মই এইকাৰণে ভাবিচো মাটিটো পাপাক কম মাহে মাহে আপোনাক কিবা এটা ইণ্টাৰেষ্ট দি থাকিম আৰু এই খিনি মাটি মই কাম বিলাক কৰি দিম আৰু।
অ পাৰা বেয়া নহয়
অ সেইটোৱে পাৰো ন
তোমাৰ মানে কিবা এটা ওলাব আৰু মান্থলি
অ মান্থলি কিবা এটা ওলাই যাব আৰু ন কেনেক তুমাৰ চল্লিশ পঞ্চাশ হাজাৰ ওলালেও বহুত ডাঙৰ কথা
তাকে তাকে
সেইটো বাকী ভাত পানীটো খাবা ন অলপ দেৰিকে
খাম আৰু অলপ পাছত হোৱাগে নাই মানে বনাই আছে আৰু যিহেতু আমাৰ ভাত দেৰিকে খোৱা হয় ন
অ সেইটোৱে সেইটোয়ে
আহিবা কেতিয়াবা চাবলৈ তুমিও তেতিয়া আইডিয়া পাবা অলপ কেনেকে কি কৰিব লাগে মই তোমাক দেখাই দিব পাৰিম। ক'ত ক'ত কি কি বস্তু লগাব লাগে কেনেকুৱা চিজনত কি কি ফ্লাৱাৰ ডিমান বা কি কি ফুলৰ বেছি মানে এট্ৰেক্ট কৰে মানুহক
অ এতিয় আছে হ'ব কী কয় মই আহ তোমাৰ ফুল কেইটামান লৈ যাম দেই ৰুবলে।
তোমাৰ মায়ে খুজি আছিলে মই দি পঠাম বাৰু
অহ অহ অহ হ'ব দিয়া ঠিক আছে হ'ব দিয়া বাই বাই।
বাই বাই